হেল্ল অ ক কি আছো ৰ এই শুননা বিজনেচ এটা আছে মোৰ লগত
কি
এটা ৰেষ্টুৰেণ্ট খোলো
অঁ তাপিছত
ৰেষ্টুৰেণ্ট যে আমি অকল তোমাৰ ধাবাৰ আইটেম গিলাক ৰাখিছো
যেনে
এইমাত্ৰ এটাক মই কলো
হা
তোৰ লগতেও কৰিলো কথাটো কলে একেলগে কৰো
বেছ কিমান হ'ব
একবাৰ ধৰিলে দচ বাৰ ফোনকৰি দিও
দচ পাৰি
তাৰমানে ত কি বুলি গাড়ী এখন ভাড়াত ল'ব এই যে ফাষ্ট ফুড বনাই যে গাড়ী
উম
সেই গাড়ী এখন ভাড়াত লওঁ ।
এ মোৰ এখন চিনাকি আছে ।
বেগাৰী এখন ভাড়াত লৈ কেনে ধুনীয়া কৰে তাতে বাটাৰ নান চাটাৰ নান বনাও ডালমস্তি
এ মোৰ এখন চিনাকি আছে দোকান ।
তাত ন আঠটা নটাৰ পিছত যেখন দোকান এখন দিম কিন্তু ।
শুন না মোৰ এখন দোকান আছে । এখন দোকান আছে পইচা দিবা লাগিব তাক দোকানখন দিবহি তাতে কৰাটো ভাল ।
ওম ।
এইটো এই নৰ্মেল এই থেলাতেলা যি থাকে যেনা কাই কি কয় তো নচ নচেৰা টাইপৰ যেনেকুৱা দোকান থাকে এনেকুৱা উম উম তাক তিনিমান দিব লাগিব চাগে ।
সিহঁতি দি দিব বল ।
পাৰি কিন্তু দিবাৰ কাৰণে নোৱাৰাও নহয় ।
তাৰমানে চা মই কি কৈ আছো আমি দোকানখন দিলো । আঠটা নটা পৰা যায় কেনে । ধুনীয়া কে পাৰি ।
হা ।
স দুটা মানত গেলে থাকি এনে দুটা মানত গলে মানুহ থাকেই ।
অহ ।
পুৰা বাৰ চাৰ পৰা মানুহগিলাই আহে কিছুমানতো জানাই আৰু গুৱাহাটীৰ কথা ।
হা ।
তেজি হ'ব এনেকোৱা অলপ ভালবস্তু বনাব লাগিব । ফ্ৰেচ।
ক'ত দিবি লোকেশ্যন টো ।
হয়টো ছিক্স মাইল নহয় এইটো গণেশগুৰি মোৰ এটা অনুমান দাম তাতো দিব পাৰি কিন্তু তাতে অলপমান কম হব ।
মই কনা বেজ জেগা এই দিছপুৰ পুলিচ থানাখন যিখন যাই নাম কি আছিল?
নাই তাত তাতে তাতে আৰু এক্সট্ৰা লাফৰা হৈ যাব না পুলিচৰ । পুলিচৰ পইচা দিব লাগিব
হয় ।
ল'লে ভাল এতিয়া দুইশ টো পুলি তাকে খাতব বুলি ৰ' দিছো, চাল বুলি চ মাজতে মৰি যাব প্ৰব্লেম নাই ।
কি কলি? কি ক'লি?
এই কি মানে,
হা?
অ ভাল
হেল্ল', কি কলি? মই, আৱাজটো অহা নাই । পইচা দিব আছা নেকি তুমি? আমি ঘৰত কথা পাতি ৰাখিম ৰবা । এটাৰাখ ।
ধাবা এখন খোলোদে আৰু খুলো দিয়া এইটো । ৰেষ্টুৰেণ্ট এটা ধুনীয়া কৈ খুলি দিব ।
পাৰি কিন্তু ৰেষ্টোৰেন্ত্ৰৰ কথা কবা ।
পইচা মানে দহ হাজাৰ টকা মান ইনভেষ্ট কৰিম বুলি ভাবি আছো । তাৰে মানে চেলাৰি পাৰ পিছত আমি তাৰে ধাবা এখন খুলিম, তাকে কথা পাতি আছো । সি মাইলৰ তলত ব্ৰীজৰ তলত । হেল্ল,
উম । এনে খৰচা পাতি কেনেকুৱা হব?
খৰচা পাতি মানে কি আৰু চব ফিফটি ফিফটি কৰিম, যিখিনি আছে নাই ।
চেল হব যানো?
আৰু চেল হ'ব লাগব না । একমাহ নহ'ব দুমাহৰ, তিনি মাহৰ পৰাতো হব । যেতিয়া সদায় কাষ্টমাৰ সদায় কা, তোমাৰ দেহা বাই যাব, তেতিয়াতো হ'ব ।
আটচ্ছা আইদিয়াটো বেয়া নহয়।
লগা হলে দুটামান অলপমান ডাঙৰ আৰ্টিচক মাতি লওক, ইউটিউবাৰ দুটামানো ।
সম্পত্তি বহুত আছে ন ।
ফুদভ্লগিংৰ কাৰণে ফকতিয়াত খোৱাই দিলে তোৰ কামে খতম ন ।
অ সেইটোৱে আইডিয়া বেয়া নহয় কিন্তু এ ফুড ব্লগিঙৰ ।
উম।
তাতে মজাকে ভিডিঅ কৰি দিয়ে, মানুহ গিলাক বুৰবকৰ দৰে আহি কিনে খাবা আহে । এইটো যে টি ভিতৰত আছে ফুড বলগিং য বনাইছে, আৰু গাহৰিৰ, মানে গাহৰি পতাৰ ।
অ ।
গেছিলো না কি ফকতীয়া লাগে কি চফা মানে গাহৰি টেষ্টটোয়ে নাইকিয়া কৰি ইয়া
কিন্তু আমাৰ প আমাৰ এনেকুৱা পূৰ্ব যেনেকুৱাই হ'ব তেনেকুৱাই বনাম তেনেকুৱা কৰি খাম।
আচ্ছা, আচ্ছা, ঠিকে আছে দে আৰু উ পিছে কৰি কি আছা ঘৰৰ পিনে কি খবৰ?
এ কৰি আছা মানে--। ত কৈছিলে নহয় জিঅ মাটেত কৰি আছিলোঁ বুলি।
কোৱা নাছিল ।
হা।
মোক কোৱা নাছিলি যানো। ঐ ৰ'ব, ৰ'ব, ৰ'ব। হেল্ল' হে--। ঘৰত মাতি আছে ৰবা এই কাম এটা কাৰণে।
হয় নেকি?
হে এই। ৰ'বা লাইনতে থাকা, এক ছেকেণ্ড ৰ'বাচোন অ কি ৰ'বা আৰু তিনি মিনিট ৰ'বা। হেল্ল'।
অহ কোৱা।
অহ কি কৈছিলে?
মই কৈ আছিলোঁ যে কি যদি পাৰা চোৱা । ঘৰৰ মানুহকো সুধি চাবা যদি কৰে--।
অ ঘৰৰ পৰা পইছা দিয়াতো--। দিব কিন্তু--। মেন কেছটো পাৰ্মিচনটো ল'ব লাগিব ৰ'বা।
অহ- এবাৰ সুধি চাবা।
উম! সুধি চাম ৰ'বা। এই হেল্ল'। ৰাস্তা ঘাটি আছ নে কিয়া।
এ ৰাস্তা ঘাটৰ দৰে--। অফিচটো ৰাস্তা ঘাত ওচৰতে না--।
অহ আচ্ছা ঠিকে আছে।
বাকী এতিয়া কি কৰি আছা, ঘৰত যাৱাই--। নাই অহ- দু স্তৰতে আছোঁ।
অ জিঅ মদত কাম কৰা ন।
উম!
চজাল কেনেকুৱা তাতে।
এহ আছে দে চলি আছোঁ। চৈধ্যমান। দিয়েটো আৰু। কি দিয়ে?
ঠিকে আছে দে, ঘৰত থাকাত কৰি এনে। কিবা এটাতো কামাই হৈ আছে।
একগিলাক বাদ দিয়ে এইটোত দাম বাঢ়িব গম পাইছো না
কোনটোৰ দাম?
তোমাৰ এই কেৰামৰ দামটো বাঢ়িব।
কেৰাম
সেইটোৰ দামটো বাঢ়িব না, বুজিব নে, এই ৰাতিৰ যে খেলা। কোনখন কেৰমখন।
আচ্ছা-আচ্ছা-আচ্ছা কিয়? প্ৰাইজ বাঢ়াইছে নেকি?
নেক্সট মান্থৰ পৰা বাঢ়াই আছে, একশ চল্লিশ টকা এটা ৰৰ দাম মই
তুমি শেষ।
শেষ মানে মই নিচাটো কৰি কনে তে থৈই দি নেকি?
এতিয়াতে কিনি থৈ দে, এতিয়াতে তুমি দুই চাৰি দুই চাৰি কাৰ্টুনমান কিনি থৈ দিয়া সদায় এটা-এটা খাই থাকিবি। বাহ!
উম! পুলিচে গম পালে মোক আৰু আহিকিনে ঘৰৰ পৰা উঠাই লৈ যাওঁক।
আহ! হলি হ'ল সদায়। চাহ তাতে খাম বানাৰ চাই নাই লাগে না
বাকী বাদ দিয়া, কিবা গাড়ী-চাৰী আছে নেকি কোৱা কিনো দুখনমান?
আছে মোৰ স্কুটিখনে বেয়া হ'ল তাকে মাঠা মাৰি আছোঁ ৰবা। কাষ্টমাৰ পোৱা নাই, মোৰ স্কুটিখনে বেচিম তাতে মাঠা মাৰি আছোঁ কাষ্টমাৰ পোৱা নাই।
কিমান লাগে?
হে
কিমান মান লাগে তোমাক?
ত্ৰিশ। ত্ৰিশমান পালে এৰি দিম।
ঊনত্ৰিশ মান পালেও, ঊনত্ৰিশ, পঁচিছমান পালে।
পঁচিশমানটো বহুত কম হৈ যায়, ত্ৰিশমান ধৰা আৰু মানে যাক দিছো তাক মই পয়ত্ৰিশমান কম ত্ৰিশমান পালে এৰি দিম।
আচ্ছা! মোৰ এটা আছে মই কথা পাতি পাতি চামগে
তেওঁ কথাপাতি চাবাএকবাৰ ।
উম
আহ তোমাৰ ছুটি কেইটা বজাত হয়? আ
এঘাৰটামান বাজব
এঘৰাটা ঠিকে আছে দিয়া মই কামতে আহিছো ৰবা যাম অলপ দেৰি কৰিম।
অ তুমি ৰা
ঠিকে আছে দে।
আৰু অলপ ৰ।
কোনোবা আহিছে নেকি ঘৰত
নাই দিয়াৰ আছিল
আচ্ছা আচ্ছা।
ৰাইডাৰ খন ফেন লগৰ
বন্ধু
বন্ধু
ঠিকে আছে।
এ বন্ধুকো অলপ পইচা দিবা আছে । ছিল দিবা পাৰা নাই ৰবা।
অ তুমি বোলে বন্ধু এটাক মহ মাৰা বেট দিম বুলি কে নিদিল
সেইটোতো সেইটোয়ে আৰু পইচাও দিব আছে তোমাৰ পইচাও দিব পাৰু।
কিমান মান দিবা আছে? কি কোৱা।
এতিয়া ডেৰশ টকাত পাওতে মাহটোৰ দৰমহা হৈ যাব বাৰু মই কেনেকুৱা বুজাও।
এ মই হেৰিছো ৰবা এই গাড়ী আহিছে লাহেকে এই বস্তু কেইটামান ল'বা লাগে ৰবা ।
উম
শুনিছনে
উম
দিয়া পিছে একদিন লগ ধৰিবা ।
দে দে।
কেতিয়া মানে লগ ধৰিবা
এ কালি-পৰশি মানে লগ ধৰি আছো দিয়া।
উম, দিয়া হ'ব দিয়া দে।